হেল্ল' মই এই অলপমান শুই আছোঁ বাৰু এতিয়া
এতিয়ালৈকে শুই আছ উঠিব লাগে বুলি মই বহি আছো ঘৰত
অ অ মায়া চোতাল খাৰি আছ নেকি
চতাল খাজান আমাৰ ফালে টাউন জেগা না চোতাল নাই পুৰা পকা
অ মানে আমাৰ পাহাৰৰ জেগা মানে গাঁৱলীয়া মানুহ না কাৰণে মানে মানে
অ আৰু ফালে চোতাল তোতাল নাই তাউন
অ
ডাঙৰ ডাঙৰ ঘৰ আছে একে
অ অ পাহাৰত থাকো ন আমি এইকাৰণে আৰু মানে গাঁৱলীয়া মানুহ নহ আম
অ কৰবাত গৈ আছা নে কি
নাই নাই নাই যোৱা
খৰ খৰাই আছে যে
এ ফেনৰ বতাহ মানে ফেন চলাই থচিলো
বাকী চাহ তাহ খালি অ নাই খোৱা ভাত এতিয়ালৈকে
খবৰ ভাল
খবৰ ভাল তোৰ
ভালে ভালে ভাল ভাল
আচ্ছা ক'তো ফুৰিব যোৱা নাই
নাই নাই যোৱা নোৱা
অ সন্ধিয়া ফ্ৰ্ৰী আছা নেকি
অ আছো আছো
অ ব'ল তেনে কৰ'বাত যাও মম' খাই আহিম
অ যাব পৰাা যায় কিন্তু দূৰ হব যে বহুত
আহ তোৰ ফ্লাইটখন লয় আনিবি আকৌ
অ', তাকে ভাবিছো আৰু নিওঁ নেকি।
অ', লৈ আনিবি নহবা মোৰখনেই লৈ যাম আৰু।
অ', অ', অ', ঠিকেই আছে
উম, আৰু ঘৰত ভাল?।
ভাল-ভাল
অ'। অম ক আৰু।
অ আৰু এনে গমেণ্টৰ ক'ত ফুৰিব যাবি
গৰম বন্ধত যাম শ্বিলং
কন্টেকট কৰিবি গলে মানে আমিও যাম
অ কৰিম দে আৰু তহতে ক'ত যাবি
মই ভালু পং যাওঁ নেকি
ভালুকপুং
উম
মোকো কণ্টেক কৰিবি।
অ', অ', তোৰ লগৰ কেইজনীমান লৈ লবি।
অ', লম দে।
অ', অ
অ', পিছে ভাত খালি নাই?।
ভাত খালোঁ অ।
কিহৰ লগত খালি?।
মই এ ভাত হেদি, ভাতৰ লগত
কালিনা
উম, বাকী ক।
বাকী আৰু, ভাল-ভাল এনেই কিবা বিজনেচ কৰি আছ নেকি?।
বিজনেচ কৰা নাই, কৰিম বুলি ভাবিছো আৰু। ৰেষ্টুৰেন্ট খুলিম বুলি ভাবিছো।
অ', কণ্টেক্ট কৰিবি যদি পাৰ্টনাৰশ্বিপ লাগে।
অ', কৰিবতো লাগিবই ন অকলে ক'ত পাৰিম।
উম
আৰু পিছে পঢ়া শুনা কেনেকুৱা চলি আছে?।
ভালে-ভালে। এতিয়া গৰম বন্ধ আৰু এতিয়া, এতিয়া গৰম বন্ধ ঘূৰা দিন - - এতিয়া ক'ত ম-নপঢ়ো আৰু আমি এতিয়া, একদম হেৰিত পঢ়িম গৰম বন্ধ যোৱাৰ পিছত, গৰম বন্ধ শেষ হোৱাৰ পিছতহে পঢ়িম।
অ', আমাৰ ফালে কেতিয়াবা আহিবা আকৌ ফুৰিব।
অ', কনটেক্ট কৰিবা যাম।
মই কন্টেক কৰিব লাগে নেকি যেতিয়াই আহা আহিবা আৰু।
আৰে জেগাটো মানে, লোকেচন পঠাই দিবা আৰু সেইটো কৰিছোঁ।
অ', অ', হ'ব
আৰু, ক তই।
আহ ক ক তই ক।
মোবাইলত মেছেজ আহি আছে নেকি?
হা?
মোবাইলত মেছেজ আহি আছে নে? অ' ল'ৰাই মেজ কৰিছে ন।
অ'।
আৰু বাকী ক ভণ্টি ক'ত গ'ল?।
ভণ্টি নাই নহয় মোৰ ভণ্টি।
ভণ্টী নাই?।
ৱহা
অ', পাহৰিছোৱে ন তোনৰ ঘৰত তিনটা মানুহ
অ
এনে মোৰ মানে বিজনেজ আছে মানে বহুত বিজনেজে মোৰ এনে।
অ', মোক কবি, আৰু কিবা বিছনেছ কৰিলে নে পাৰ্টনাৰশ্বিপ কৰিম।
অ', অ', অ'।
হ'ব বাৰু।
আৰু ক মাহঁত ক'ত গ'ল?
আছে ঘৰতে, জুনৰ মাহত
আমাও আছে কিবা কাম কৰি আছে।
উম। আজি কি ম'ম খাব যাবি সন্ধিয়া?
অ'।
অ, পইচা আছে আৰু ন? তিনিশ টকা পাইছ আৰু।
তাকেই কৈ থাক আৰু তই।
মোকো খোৱাবি আৰু ন? মই মানে ফ্লাইটখন লৈ যাম, অ'। মই ফ্লাইট খন লৈ যাম মানে, মই ভাবি আছোঁ ক'ম বুলি মানে, মানে তিনিশ পা পইচা পাইছ ন তিনিশমান চাগৈ? মানে খুৱাব লাগিব না। অ', পুৰা ধনী হৈ আছ ন? হা?
কালি সোমালে।
পইচা মানে একবাৰ নহয় এনেকাও?
পইচা পোৱা নাই মই। মই ভিক্ষাৰী হৈ গৈছো, মই পইচা পোৱা নাই।
অ', মই দিওঁ নেকি পাঁচ হাজাৰ মান?
অ', দিব পাৰা কিন্তু।
অ' স্কেনাৰখন পঠিয়াই দিবি, দি দিম মই পাঁচ হাজাৰ মান।
অ', পাজাৰ ই দজাৰ দি দে।
তাতকৈ বেছি দিব পাৰোঁ।
অ', বিছ হেজাৰ।
অ' হ'ব দে কি কৰিবিনো তই বিছ হাজাৰ ক'চোন।
লাগে একৌ মোক।
হা?
লাগে এনেই মানে
অ'। কিবা কাপোৰ চাপোৰ কিনিবি নে বিজনেজ কৰিবি? আট্ছা কিহৰ বিজনেচ কৰিবি?
চাই লওঁ কিহ' বিজনেজ কৰোঁ।
অ',
হাঁ-হ।
পনি আহি আছে নেকি তোৰ?
অ'।
উ, যা, যা শুই থাকিবি।
উম।
অ', পিছে তই কি কি খাই ভাল পাৱ ফল-মূল?
হা?
অ' পিছে ফল মূল কি খাই ভাল পাওঁ?
মই ফল মুল তোৰ হেৰি ইয়াত তোৰ এ, মোক ফল মূল ভাল নালাগে এইবোৰ।
ফল মূল ভাল নালাগে, কি ভাল লাগে পিছে কচোন?
উম, ফল মূল মোৰ আপেল ভাল লাগে।
আপেল?
আপেলহে একে ভাল পায় সি।
উম, আপেল, কমলা আৰু নাচপতি ভাল লাগে খাই।
অ',
পিছে তোৰ?
মোৰ ভাল লাগে আম ভাল লাগে, তেতেলী খাই ভাল লাগে আম, ইমলি
আৰু মধুৰিআম?
অ, সেইবিলাকতো আছেই, ধেৰ আছে খোৱা বস্তু।
অ,
পিছে এ তই টেঙা খাই ভাল পাৱ নে মিঠা খাই ভাল পাৱ?
হেল্ল'
হেল্ল'-হেল্ল'
অ, কৈ যা
ক-ক কৈ থাক।
কৈ থাক, তই কৈ থাক।
পিছে ভাত নাখাৱঁ নেকি এতিয়া?
এনেই এতিয়া গৰম বন্ধত কতো ফুৰিব নাযাৱ?
গৰম বন্ধত যাম অই।
উম ওৰাঙত যাম।
অ' কণ্টেকট কৰিব আৰু আমিও যাম।
উম। অ' তই পিছ ক'তো ফুৰিব নাযাও? তই কৰবাত
যাম যাম মই মানে দুই মেলা যাম। এ আমাৰ ইয়াত পাহাৰৰলোকা না মানে ইয়াত তে ভাল প্লেচ আছে, মানে কতো যাবই মন নাযায়।
অ',
দে হব দে ন?
অ'-অ' হব দে অ'-অ'